অ' আচ্ছা, কি কৰি আছা? আহ ময়ো ময়ো এনেই আছোঁ আৰু, শুই কেনে। ভাত খালি?
অ' খালো। তই?
মইয়ো খালো, তোক এটা কথা সুধ মানে এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ এটা মানে কথা বুলি নহয় এনেই কথা পাতবা খুজিছিলোঁ, মই বিচাৰিছিলোঁ। ব্যস্তটো নাই?
নাই নাই।
অঁ, এই মানে আমাৰ যি ধৰ আত্মসন্মান মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ ভাবেই। তাৰ
অঁ।
সেই মানে, আত্মসন্মানটো তই কি বুলি ভাবা?
আত্মসন্মান মানে কি বুলি ভাবা। তেনেকুৱা মানে মই গোটেই মানে টাইপত বাখ্যা হিচাপত ক'বা নোৱাৰিম হা'।
উম।
কিন্তু অ' কিন্তু মানে এ আমাৰ আত্মসন্মানটো। আচলতে আমাক নিজক সন্মান আত্ম মানে নিজৰ ধৰ সন্মান এতিয়া আমি যি অ' নিজকে কেনেকুৱা ধৰণে মানে সন্মান কৰো ধৰ। আৰু অকল সন্মান বুলি নহয় নিজক কিমান বুজি পা। আজিকালি মানুহে কি কৰে বেলেগৰ কথা ভাবে বেলেগৰ কথা অকল মানুহ বুলি নহয় আমি নিজেও কেতিয়াবা ভাবো যে সমাজৰ মানুহে কি এইটো মানুহে কি কব সেইটো মানুহে কি কব ত
মানে নিজতকে আনক বেছি গুৰুত্ব দিয়া যায়।
অ' অ' সেইটোয়ে সেইটোৱে, কিন্তু সেইখিনি কথা আমি আচলতে আমি নিজৰ জীৱনটো চলাই আছো যিহেতু। ত' আমি আনৰ কথা ভাবা দৰকাৰ নাই, আনে কি কয় সেইটো আমাৰ কাৰণে ইমান খিনি গুৰুত্বপূৰ্ণ নহয়েই। গুৰুত্বপূৰ্ণ বিষয় নহয়।
আমি কি কৰি আছো সেইটোহে আমি যদি ভাল কৰি আছো, কোনোবাই যদি বেয়া বুলিও কয় সেইটোতো আমাৰ আপত্তি নাথাকিব লাগে আৰু কাৰণ আমিতো গম পাওঁ ন, আমি ভাল কৰি আছো নে বেয়া কৰি আছো। সেইটোৱে, এতিয়া নিজৰ আহ নিজৰ মন
মানে আনৰ মন, ৰাগ ৰাখিবা, ৰাখবা কাৰণে নিজৰ সন্মানটো মানে কেতিয়াও বিসৰ্জন দিয়াটো উচিত নহয় আৰু।
নহয় নহয়, এইটো মই নাভাবো। আৰু বহু এনেকুৱা মানুহ দেখা যায়, যি আনৰ ধৰ অ' আমি নিজক মানে নিজৰ আহ সন্মান নিজক সন্মান নকৰি বেলেগৰ আ' সন্তুষ্টিৰ কাৰণে বা বেলেগৰ ইচ্ছাৰ কাৰণে কি কৰে নিজৰ সন্মানটো মানে এ ত্যাগ কৰি দিয়ে ধৰ
অ' হয় দেখা পাইছোঁ এনেকুৱা বহুত মানে এনে কৰিলে মানে হয়তো তেওঁলোক সাময়িকভাৱে আন মানুহ সুখী হ'ব পাৰে কিন্তু ‌নিজৰ মনত যিটো মানে কষ্ট যিটো বেদনা লৈ যিটো হতাশাত ভুগি আছে সেইটো মানে সেইটো মানে বেছি জন মানে বেছি জাগ্ৰত হৈ উঠে সেইকাৰণে মানে আনৰ ইমান ভাব মানে এতিয়াৰ যুগত মানে আনৰ কথা ইমান ভাবি একো লাভ নাই নিজৰ কথা নিজে যি কৰিছা নিজৰ যিটো মন সেইটোয়েদি মানে কাম কৰিব লাগে আৰু।
লাগে লাগে সেইটোৱে আৰু
কাৰো থাকে না কিছুমান যি আত্মসন্মানত লাগি যায় কিবা এটা কাজিয়া হ'ল যি চৰি কবা বা মাফ মাফি খোজবৰলে এতিয়া নকয় কাৰণ সিহঁতৰ অহংকাৰ এটা আছে আত্মসন্মানত লাগি গে'ল। আঘাত পালা সেইকাৰণে আত্ম অহংকাৰটো তই কি বুলি ভাব বা অহংকাৰ মানে আত্মসন্মানৰ মাজত পাৰ্থক্যটো কি বুলি ভাবা
এতিয়া আত্মসন্মান সেইটো হ'ল নিজক সন্মান কৰিব শিকা বা সেনেকুৱা ধৰণৰ ন
উম নিজৰ মূল্যটো বুজা। আৰু অহংকাৰটো তাকেতো নিজৰ নিজকে ডাঙৰ ডাঙৰ বুলি ভাবে
যদি আহ নিজকে যদি অ মানে এনেকুৱা হয় না সম আমাৰ সমাজত আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে ভাবে যে অ মই সিয়াতকে ধনী ইয়াতকে বা বেছি জানো সেইবিলাক নহয় আচলতে তই যদি এটা বস্তু জানা সেই বস্তুটো কাৰোবাক শিকোৱাৰ ফলতো সেই মানে অ কি জ্ঞান খিনি বা কমি নাযায় এতিয়া অ' মোৰ বিদ্যালয়ত মোৰ এনেকুৱা হৈছিল যে কেইটামান মানে কি বুলি কম এতিয়া তাৰ বহুতৰ হয় আৰু এইটো বস্তু অ' লগৰ কিছুমানে মানে পালি ধৰ এই কিছুমান এনেকুৱা কুৱা থাকে ওচৰে পাজৰে যিবিলাক অলপ তাৰ অহং মানে কি আৰু জ্বলে কিছুমানে সেই অ' সেই টো মানে ধৰ অ' হিংসা কৰে ত সেইটো সেনেকুৱা আৰু কিছুমানে এনেকুৱা ভাবে যে অ মই পাৰো কিন্তু মোতকে তাই কেবাৰ বোধৰ এনেকুৱা ধৰণৰ আৰু।
অ
সেই বস্তুটো অহংকাৰে সদায় মানে সেই মানুহজনক সদায় তললে লৈ যায়।
অ'
উম সেইটোৱে উম
সেইটো হয় বাৰু আ কিবা লগতে তুমি অ মানে অহংকাৰৰ কাৰণে মানুহ অধ অহংকাৰে অৰ্ধপতনৰ মূল। বুলিও কোৱা হয় নে আৰু এতিয়া আত্মসন্মানে গুণ গুণবিলাক বৃ বৃদ্ধি কৰে মানে আত্মসন্মানটো ভাল হা আত্মসন্মানটো মানুহৰ জীৱনত লাগে বা সেইটো ভাল এটা হেৰি কিন্তু মানে যিটো অহং কাৰৰ কিন্তু সম্পৰ্ক নষ্ট কৰি দিয়ে।
অ-অ হয় বাৰু হয় অহংকাৰে এটা সম্পৰ্ক নষ্ট কৰিব পাৰে মানে। সেইটো বাৰু হয় কিন্তু এটা ছাত্ৰ-ছাত্ৰীৰ জীৱনত হয় যিহেতু মোক ফাষ্ট কলি মানে প্ৰথমতে কলি ধৰ কি কথা ক'ম বুলি কলি এ আত্ম সন্মানৰ কথা কম বুলি ক'লি ন'? আত্ম সন্মান এটা ছাত্ৰ-ছাত্ৰী অকল ছাত্ৰ-ছাত্ৰী বুলি নহয় প্ৰত্যেকৰ জীৱনতে আ আত্ম সন্মান্টো এটা গুৰুত্বপূৰ্ণ অ, মানে আত্মসন্মানটো এটা গুৰুত্বপূৰ্ণ সে আৰু। বস্তু। যিটো নিজৰ এটা ছাত্ৰ-ছাত্ৰীৰ নিজৰ ওপৰত বিশ্বাস ৰখাতো বহুতেই জৰুৰী আচলতে। অ, এতিয়া তই কিবা এটা কৰিম বুলি ভাবি ছা অ, আজিৰ যুগত বিশেষকে তই এতিয়া কিবা কৰিম বুলি ভাবছা কাৰণ তোৰ ওপৰত কাৰোবাৰ বিশ্বাস হবাও পাৰে বিশ্বাস নহবাও পাৰে। কোনোবাই ভাব কোনোবাই কোনোবা মানুহে এনুকাও ভাব পাৰে যে তাই ক'ত পাৰ তাই ক'ত পাব এনুকাও ভাব পাৰে কিন্তু কিছুমান এনুকাও আছে যে অ, তাই পাৰব।
মোৰ ওপৰত তাইক বিশ্বাস আছে সেই মানুহজন তোৰ কাৰণে শুভাকাংক্ষী। প্ৰথম কথা আৰু দ্বিতীয় কথা তই যদি সেই কথাটো ভাবা যে অ, মই পাৰিম তেতিয়া হলেতো চব হ'ব কাৰণ নিজৰ বিশ্বাস আছে তোৰ বিশ্বাস আছে। এবাৰত নহ'ব পাৰে সেই কামটো তই যিটো বস্তু ভাবছা এবাৰত নহ'ব পাৰে। আৰু কিছুমান এবাৰত তই বস্তুটো কৰিব নোৱাৰিলি যেতিয়া অ, সেইটো পাব মানে হে নাপাবি বস্তুত তো এবাৰতে তেতিয়া বহুত মানুহে ভাল পাব যে অ, তাই নলাম অ, আমি কৈছিলোঁ নে তাই নৰে। তাই নৰে কিন্তু
অঁ-অঁ মানে ধৰ কিছুমানে কিছুমান এনেকুৱা কিছুমান সমাজত এনেকুৱা মানুহ আছে যিয়ে মানে মোক তল পেলাব খুজিব আৰু কিছুমান মানে
অ-অ
তোমাক সাহস দিব সেনেকুৱা কথা কৈছে।
অ-অ-অ সেইটোৱে অ, সেইটোৱে এতিয়া অকল আমাৰ সমাজত মানে আজিকালি প্ৰত্যেকখন সমাজতে প্ৰত্যেয়ক এইটো ছাত্ৰ-ছাত্ৰী বা ডাঙৰ মানুহে এই বস্তুটো ভোগ কৰে আচলতে। চবকে আজিকালি মানুহ বিলাকে নিজৰ নিজে মানে ওপৰত খোজে কিন্তু বেলেগ তলত নমাব খোজে আচলতে এই মানুহ বিলাকৰ এইটো বহুত ভুল ধাৰণা। মানুহবিলাকে কিয় বিচাৰে এইতো মই বুজি নাপাওঁ, কাৰণ তই যদি মানে তই ভাল হৈছ তে বেলেগ মানুহৰ ভাল হোৱাটো তই কিয় নিবিচাৰ?
অঁ সেইটোৱেটো লগতে সামাজিক মাধ্যমেও মানে মানুহৰ আত্মসন্মানত প্ৰভাৱ পেলায় কেতিয়াবা। মানে আনৰ জীৱনৰ সৈতে তুলনা কৰি দেই না বহুতে।
অ-অ-অ বহুতে এনে ভাবে। কাৰণ আজিকালি আহ ধৰ কি বুলি কম চচিয়েল মিডিয়াত যিবিলাক আছে সেইবিলাক তোমাৰ কিছুমানে নিজৰ সঁচা আৰু যিটো আচল ৰূপ সেইটো দেখাই আৰু কিছুমানে নিজৰ মানে এক্টিং হিচাপে কৰে ন কিছুমান নাটক ত সেই নাটক কিছুমান নাটকৰ অ নাটক কৰে কিন্তু সেই নাটককো যদি আমি সঁচা ৰূপ দি কেনে মানে আমাৰ মনত বহাই লও যে এই তাই ইমান বেয়া কৰে তাই ইমান আছে এইটো বস্তু এনেকুৱা ধৰণৰ কৰিলো তেতিয়া হ'লে আচলতে মানে তুলনা কৰা হ'ব আৰু সেইটো আমাৰ নিজকে সৰু ভাবো আৰু ভাবিবা মানে চেষ্টা কৰিম বুলি ভাবো আৰু সেইয়ে
উম আৰু ত তই মানে কি ভাবা যি আত্মসন্মান বজাই ৰাখিবা কাৰণে তই বুলি নহয় বাৰু মইয়ো কিছুমান ভাবো ধৰ এতিয়া নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে সৎ হব লাগে মানুহজন ভুল হ'লে স্বীকাৰ কৰিব লাগে সেইটো আত্মসন্মানৰ মানে এটা হেৰি মানে কি বুলি কয়
ভাল এটা তোমাৰ আৰ্হি আৰু যি আ ল ক্ষণ আৰু আনৰ অযুক্তি কথাত মানে নিজকে সলনি কৰি দিবা নালাগে। তেনেকুৱা কথা আৰু তাৰ কোন যদি তোক এটা প্ৰশ্ন সোধো যদি কোনোবাই তোক ধৰ অপমান কৰিলে তেতিয়া তই কি কৰিবি? মানে কি কৰা উচিত সেই সময়ত?
অ মোক যদি মোক মানে মোক যদি কোনোবাই এনেকে ধৰ অ মানে কি বুলি কয় অপমান কৰে তেতিয়াহ'লে মই উত্তৰ নিদিও বুলিয়ে ভাবো মানে আৰু কেতিয়াবা ধৰ কিছুমান এনেকুৱা আছে যিবিলাকে সন্মুখা সন্মুখী তোক বেয়া পাই নকয় সেই বস্তুটো মানুহে তোৰ পিছে পিছে বা এনেকে কৰে পিছে পিছে কথা কয় সেইবিলাক মানুহকতো মই ক'বই নিবিচাৰিম প্ৰথমতে
উম, সেইটোৱে নিজৰ আত্মসন্মান ৰক্ষা কৰাটো বেছি জৰুৰী না।
জৰুৰী অ আৰু কিছুমান এনেকুৱা মানুহ আছে যিবোৰ মানে আগত কব সেই মানুহজনক মই অ মানে ভাল হিচাপে ধৰিম মোৰ শুভকাংক্ষী হিচাপে কাৰণ সেই মানুহ জনে মোৰ আহ মানে ভুলটো অ শুৱৰাই দিছে আৰু কেতিয়াবা অপমান কৰিব পাৰে অকে অপমান কৰিলি কিন্তু মই শান মানে খং উঠি যি বহুত বেয়াকে কম এনেকুৱা নহয় শান্ত ভাৱে উত্তৰটো দিম আৰু ধৰ যদি মোৰ লাগে যে এনেকুৱা যে নহয় মই ইয়াতে ইচ্ছা নাই মানুহজনৰ লগত মই পিচলে আৰু কথা নাপাতে মানুহজন মোৰ ভাল লাগা নাই ত অভিয়াচলি মোৰ নিজৰ বিশ্বাস মানে মোৰ কথাখিনি ৰাখি মই সেই মানুহজৰ লগত আৰু কথা না পাতো বা নিজৰ আত্ম সন্মানটো ৰক্ষা কৰা মই বেছি ভাল বুলি ভাবিম সেই মানুহজনৰ লগত কথা পাতাতকে।
উম উম একেবাৰে সঁচা কথা বাৰু আত্মসন্মান মানে এইটো আ ত্মসন্মান থাকিলে জীৱনত ধৰ আত্মবিশ্বাসটো বৃদ্ধি পায় সঠিক সি দ্ধান্তও ল'ব পাৰি কিছুমান আনকো সন্মান কৰা কৰা যায় বা সন্মান কৰে আনেও সন্মান কৰে নিজক তেনেকুৱা কথা আৰু।
উম জীৱনত জীৱনত যিখিনি সফলতা পাই ন তাৰ পথ সহজ হয় বুলি ভাবো মই।
উম। আত্মসন্মান এবাৰ যদি হেৰুৱাই যায় না, পুনৰ ঘূৰাই পোৱাটো মানে সহজ নহয় কিন্তু না।
উম, উম। নহয়, নহয়।
সেইটোৱেতো, সদায় আমি নিজ- নিজৰ আত্মসন্মানটো বচাই ৰাখিব লাগে, আনকো সন্মান কৰিব লাগে।
অহ মোৰ মতেতো ধন সম্পদ, আমাৰ যিখিনি ধন সম্পদ। কাৰণ আমি- এটা মানুহ মৰি যোৱাৰ পিছত- কিমান খিনি ধন লৈ যায়! লগতটো একোৱেই লৈ নাযাওঁ ন মানুহটোৰ বাহিৰে। কি লৈ যাওঁ? কিন্তু সেই ধন সম্পদতকে মই ভাবো- যে আমাৰ আত্ম সন্মানটো বেছি গুৰুত্বপূৰ্ণ। পূৰ্ণ আৰু সেই আত্ম সন্মানটো আমি কেতিয়াও মানে- ভাঙিব নালাগে আচলতে। আৰু, আৰু- আত্ম সন্মান যদি এবাৰ হেৰাই দিওঁ বা এবাৰ নিজৰ ওপৰত বিশ্বাসটো- বজাই ৰাখিব নোৱাৰো, তেতিয়া আকৌ সেই বিশ্বাস আনিবলে বহুত টান হয়।
অহ, সেইটোয়ে আৰু আত্মসন্মানটো হেৰুৱাব নালাগে মোৰ মতে। আৰু নিজৰ লগতে আৰু ভালেই হয় মানুহৰ জীৱনৰ আত- আটাইতকৈ মূল্যৱান সম্পদ যিহেতু। তাকে ভালেই লাগিল তোৰ লগত কথা পাতি, এইখিনি মনৰ কথা পাতিলোঁ। ভালে লাগিল, দে বাৰু এতিয়া ৰাখিছোঁ।
অহ দে।
অহ, অহ।